হেল্ল'
অ কি কৰিছ?
এ এই বিয়া এখন খাবলৈ গৈছিলো। গৈ পেলাই আহি পোৱা দেই হল, সন্ধিয়া লাগিলে। আহি লৰালৰিকে, অ এইফালে আমাৰ। বৰ বিয়া এখন। ওচৰৰ ওচৰও নহয় বাৰু ইমান।
অ।
একেবাৰে সুখী।
অঁ।
তা পা সেই গৈ পেলাই কি ক'লা আৰু আজিকালি বিয়াহে আও।
ভাত হে আও।
ভাত নহয়, পোলাও তাৰপা ঠেকুৰা তাৰপিছত হেৰি এইটো ৰাজমাহ সেনেকে। উ হেৰি এখন তাৰপা চিকেন লেগ পিচ খাছী মাংস
উম।
মিঠাই
তাকে।
তেনেকে। তাকে ইমান মানুহ, ইমান মানুহ। ৰাম, ৰাম মানে এ কিমান সময় বহিব লগীয়া হৈছে ঠিকেই নাই।
মানুহ মাতিছে আৰু সৰহকে আও।
তাৰ লাষ্টত মানে বহুত কৈছো যদি এইবাৰ যদি সোমাব নোৱাৰো, মই গুচিয়ে আহিম আৰু মানে। ইমানেই মানুহ মাতিছে। বেয়া আৰু গৰু-গাড়ী বান্ধিবলৈ আছে ঘৰত, সৌটো এটা চিন্তা।
অ, দেতা ঘৰত অকলে হে আছে।
অকলে আছে অ। দেতাক সৰু লৰা যোৱাও দেৰি হল, চাৰে চাৰিটা হ'ল যোৱালে। মানুহৰ যহতে বহোতে-বহোতে সেইয়া গতি।
দিন দীঘল বুলিহে, ছুটি হলে সময় নাটে।
অ নাটে সময়। ত পেৰাই আহিটোতি পঠালে কৈছে আজি।
পথাৰলে গৈছিলো, মাটি ৰুলো। এ অহা দেই, অহা দেই।
আজি ইমান ৰ'দ ৰাম ৰাম ভাল পথাৰ থাকিলে দেই।
সে অকমান বহিছো উঠিছো অকমান চাহত বহোগে আকৌ। বহি তেনেকে।
এ মই নোৱাৰো মই এনেকে ৰ'দিলে এঘন্টাও নোৱাৰো পথাৰত। থাকিব।
এই মই সবেলা পাওঁ এতিয়া গলোৱা এতিয়া। কি হব আৰু সেয়া কষ্ট মষ্টকে আহিছো আৰু। এতিয়া মাথা বিখাইছে লৰা গালি দি আছে।
অ তোন বিষাব ইমান ৰ'দত আৰু মানে কি আজিকালি। আজিকালি মানুহৰ একেৰাহে মানে ফেনৰ সাৱা লৈ নাথাকে জানো। এই ফেনৰ হাউৱা লৈ থকা কাৰণে মানে মানুহে গৰমতটো। সহ্য কৰিব একেবাৰে নোৱাৰে।
তাকে হে।
দিনতো ফেনৰ সাৱা ৰাতিও ফেনৰ সাৱা।
ৰক্ষা নাই থাকিলে দেই নোৱাৰিলো হয় ভৰাব। এডৰা এফাল থাকিলে গুচি আহিলো।
দিছিলে কিমান। ৰাম ৰাম আৰু এনে ৰোৱনি কেইজনী।।
পেহী মই খুই এই। সেইয়া হাতত সেই তিনদিন। উম। ইমান ৰ'দ আৰু ৰ'দটো নিদিয়া হাতত। অ ৰ'দ ৰ'দ নিদিয়া হেঁতেন বেলেগ কথা আও আজি প্ৰথম প্ৰথম সেখন গতি।
তাকেটো বহুত গাৰি খাও।
উম এতিয়া উঠিব পৰা ন অকণাৰ শুওঁ শুওঁ বুলি তাপা।
শুই দিলেতো আৰু শেষ শুই দিলে আৰু উঠিব নোৱাৰে।
উম।
বৰ দিগদাৰ অ এইখন আকৌ লাইনটো আহিছে গৈছে এতিয়া কাৰেণ্ট নাই গ'ল আৰু।
ইমান দেৰিত আহিব ঠিক নাই।
গৰমত লাইনটো যদি তেনেকুৱা হেৰী হৈ থাকে।
এ কেইদিন কাটিয়ে আছে কালিতো অ। কালিতো ৰাতিটো নায়েই কিমান সময় নাই হিচাপেই নাই।
ৰ'দৰ দিনতটো মাটি ৰুই আহি ৰাতি যদি ফেনখনৰ হাৱাটো নাপাও। পাই কেনেকুৱা লাগে।
উম মানুহ বিলাকে বৰ কষ্ট হয় আও। আকৌ ৰাতিপুৱা সোনকালে যাবই লাগে।
যাবই লাগে খেতি কৰা মানুহে বুজি পায়।।
বুজি পাই। ৰাতিপুৱা সোনকালে উঠি আকৌ দে দৌৰ।
তাকেহে।
ৰাতি শুব নোৱাৰে গৰম যহত।
তাকে এই লাইনৰ লাইনৰ হেৰি আৰু এই মানুহ বিলাকে এতিয়া সেইটো। পাব লাগে ধেমালি শাস্তি দিয়ে নে বাও মানুহ বোৰক। দিনটো গৰম দিনত বেছিকে লাগে অ ঠাণ্ডা দিনত। গৰম দিনত বেছিকে কাটে সেই গৰম দিনত লাগে যে।
লাগে সেইকাৰণে বেছিকে কাটে। নাথাকে অকণমান এতিয়া আমাৰ কেইবাৰ কাটিলে ঠিকেই নাই দিন। তো কাটিয়ে আছে এতিয়া আকৌ কিমান দেৰিলে নাহিব ঠিক নাই।
সিহঁতৰ যি কাম থাকে দিনতে কাটি পেলাই লাইন টো কৰি ল'ব লাগে ৰাতি মানুহক লাইন টো দি দিব লাগে, ফেণৰ হাৱা নে ইমান কষ্টকে মানুহে অমাৰ আৰামত শুৱক বুলি সিহঁতি আকৌ ৰাতিও কাটে দিনতো কাটিব
ৰাতি কালি কিমান দেৰি গৈছে ঠিকেই নাই আজি এতিয়া এয়া গলেই অলপ সময় হ'লে কিমান দেৰিত দিব ঠিক নাই।
তাকে মই যাম বুলি ভাবিছিলো সেইটো জহতে যাবলৈ মনতো কোজ খাই মোৰ মানে হে ইয়াত হেৰি নাই ৰাতি ইনভাৰ্টৰত দি দিওঁ একদম ৰাতিপুৱা যেতিয়া মানে একেবাৰে অফ হৈ যাব তেতিয়াহে লাইনত দিওঁ আৰু
অ সেইয়াই আৰু এইবোৰ গৰমত বৰ শাস্তি
আৰু নোৱাৰো একেৰাহে ফেনৰ সাৱা লৈ লৈ নোৱাৰো মানে
অৱ, সেইটোৱে মানুহ বিলাকৰ গা - বোৰ পাতল হৈ গৈছে একেহা ফেনৰ হাহ লৈ লৈ বাহিৰলৈও ওলাব নোৱাৰে ৰ'দ ৰ'দ দিলে ওল লাব নুৱাবে
আৰু তাত যিটো দিছে আকৌ নোৱাৰিও নহয় ফেনৰ হাৱা যেনিবা নলয় নোৱাৰিও নহয় থাকিব।
কেনেকুৱা টাব দিছে ৰ'দত অকমান ওলালেই টাবটো বেছি হয়।
আজি ৰাতিপুৱা হেৰি বতৰটো অকণমান ঠিকেই আছিলে তাত তাৰপিছত ইমানেই ৰ'দ ওলাইছে ৰাম ৰাম।
অ ৰাতিপুৱা ঠিকে আছিলে তাৰ পিছত বাৰটা মানৰ পৰা ওলাই আছে নেকি ৰ'দটো। তেতিয়া পৰা ওলালে ওলালে আও সামৰ নাখালে আও
আনি ইহঁতি কওঁতে তাকে মই ভাবিছো মোৰ বোলো ইমান ৰ'দত বোলো ভাল গৈছে দেই।
অৱ তাকে এহে কলোৱা আকৌ বতৰটো আজিহে বেছিকে হেৰি হবলৈ পালে। কালি কেইটা, বেছিকে অ সেই ধেই কথা কেনেকেনো জানিবি। আকৌ কলে আৰু বেয়া পালো আৰু হেৰি কৰিবলে।
অ বোকা চাগে ট্ৰেক্টৰেহে দিছে আও।
ট্ৰেক্টৰে আও ভাল দ' পথাৰ বেয়া নহয়।
সেইটোৱে আজিকালি সেই ট্ৰেক্টৰ বোকা যে কম বুলিবলে নহয় আও
নহয়, যিহে দিয়ে। চালৰ পৰা ঢেলা আমাৰও দিলেও শেষ এটা গতিয়েই হব। ঘৰ যেনিবা এতিয়া ৰুব নোৱাৰিলে তই গুচি আহিবি দেই সোনকালে আকৌ। খ বহিলে যাব পাৰিবি এতিয়া লোকৰ তাত আকৌ বেয়া লাগে নহয় যিমান হ'লেও।
অৱ
ঘৰত কথা নাই উম ৰাতিপুৱা সোনকালে উঠি বোলে যাম। সেইটোও বেলেগ কথা।
অৱ
চাহ খালী হ'ল নেকি এতিয়া?
নাই খোৱা আছে আঁতৰ মাক হৈ বিয়া খাই আহি পোৱা দেৰি যে।
উম
সেইটো কাৰণে খোৱা নাই এই খাবলৈ মনো যোৱা নাই দেৰিকে সেই লালচাহ এখন বনাই পেলাই খাই দিম। ভাত পানি নাখাওঁ।
অ দে তাক দিব লাগিব যেনিবা।
দেউতাক দিব লাগিব দেউতাই ৰাতিপুৱাহে খাই আও
অ এতিয়া দেতা দেতালৈ ভাত বনাবই হ'ল তেতিয়া।
অ এই কেইটামান বনাই দিম সিহতি, নাখাব চাগে এই ছোৱালীয়েটো নাখায়। খাই।
অ তাকে। দিয়াৰ পা দেৰি হলে খাবলে মন নাযায় আকৌ
নাযায় নাযায় আকৌ খালেও অপকাৰ হে।
অপকাৰ হে পোৱা খালে। নোখোৱাকে থাকিলে যিমান ভাল খুৱাই দিলে ভাল নহয়। উম।
মই হয় লাল চাহ অকন, নহয় গম পানীগিলাচ খাই দিও আৰু।
উম।
দিগদাৰ নহয়।
সেয়টো, কৰ'বাত ফুৰিবলৈ যোৱা নাই এইকেইদিন আও।
ফুৰিবলৈ যোৱা নাই ছোৱালী স্কুলে বন্ধ দিছে হে এতিয়াহে। আহ তাকে হে। বেলেগ যাই ফুৰিবলৈ আমি যাব লাগিব পথাৰলৈহে।
হা হা হা। এইটোয়ে পথাৰৰ দিউটি মাৰিহে বেলেক কলে যাব পাৰিবা।
হে হে, পথাৰত ৰোৱা তাকে।
কেইদিনমান বহি পেলাই।
উম'
মো,
নাই।
মোৰ থলোৱা পিছতহে যাব পাৰিবি।
সমস্যা বহুত।
সমস্যা বহুত চোৱালী এতিয়া বন্ধ দিছে। অলৈ যাওঁ তোলৈ যাওঁ কৰিছে নাই।
তাই যাবলৈকে লাগে- লাগে, তাই কালিয়ে যাবলৈকে লাগে-লাগে মই বোলো কালি কালি যাব নালাগে বুলি কলো। অ
অঁহ
এতিয়া আজি যাম বুলি ক'লে, মই কলো আজি নাযাওঁ আজি বিয়া আছে। তাৰ পৰা।
অঁ।
কাইলৈ যাম বুলি হেৰি আছে মই জানো কি কওঁ ঠিক নাই।
অঁ এ' ৰ'দ দিলে নাহাই ভাল এই চাকি ৰ'দত।
তাকে হে এইবো লাইনত গুটি সেয়াই হে নাযাওঁ সেনেকি মোৰ মনতো খোল খাই দেই।
হে হে হে, ৰ'দ দিলে বৰ দিক দাৰ অ এইখন। এতিয়া কাৰেণ্ট ডালো আমাৰ ইয়াত- কি হ'ব নো এনেকুৱা কৰিছে জানো আগৰ অ আহিলেও অ বলগি থাকোতে।
আহিলে।
বলকি থাকোতে আকৌ আহিছে। উম'।
উম'
আগতে ইমান নাকাটে, এতিয়া বেছিকে কাটিবলৈ লৈছে আকৌ।
তাপ টো বেছি দিলে বেছিকে কাটে।
ক'ব নোৱাৰো আৰু হলেও আগতে সেই ভল্টেজটো নাথাকোতে ইমান নাকাটে আজিকালি বেছিকে - কাটে একেবাৰে। আকৌ পতককে কাৰেণ্ট টো অইনত থাকে আমাৰ এই আমাৰ- এইটো নতুনকে হেৰি কৰা নহয় জানো এইটোত নাথাকে কিনো হয় কব নোৱাৰো।
আমাৰ আজি নতুনকে লগোৱা আহি কথা আছিলে তেজফৰ্মা, এই আগৰ যোনটো মানে আমাৰ তেজফৰ্মা দূৰ হয়- যে। তাৰপৰা হেৰি আমাৰ ইয়ালে মানে ভল- বোজিয়ে নাপায়। এতিয়া দিনত আপোনাৰ ফেন ঘূৰো নুঘূৰো ঘূৰো নুঘূৰো তেনেকে ঘূৰি থাকে।
অঁ আমাৰ ইয়াত আগতে হৈছে আক।
কমপ্লেইন কৰিলে কমপ্লেইন কৰিলোঁ যেনিবা সেই বেলেগ এটা দিছে মানে আমাৰ এইফালে তেজপমা এটা- কথা চিন্তা কৰিছিলে। তাৰপৰা হেৰি- এতিয়া দিব নোৱাৰে মানে কিবা হেৰি ফান্ড অহ নে ফান্ডত আহিলেহে দিব মানে। তাৰপিছত হেৰি- এতিয়া সেই আগৰ যোনটো ছিক্সটি ফ'ৰ হেৰিয়ৰ আছিলে। এতিয়া এইটো যেনিবা হাণ্ড্ৰেডৰ দি দিমহি বুলি কৈছে। অলপ হ'লেও মানে তেতিয়া ভল্টেজ আহিব আৰু। তথাপিও ইমান হেৰি ঠিক নহয়গে। তাৰপিছত বোলে পিছত- এইফালে আনি দিম বুলি কৈছে তেজপৰ্মাটো।
আমাৰ ইয়াতো আগতে সেৱা সে আও কিমান কষ্ট গ'ল অলপ কষ্ট যোৱা নাই হ'ল। পইচা জহত কাৰেণ্ট নুঘূৰেই।
এ নকব আৰু গৰম দিনকেইটাই বহুত শাস্তি হয় দেই।
অঁ বহুত শাস্তি জলকীয়া আকৌ কাৰেণ্টডাল কাটি কাটি থ'ব সেইখনে। একে পাৰ্ট।
অ অহ আমাৰ যোৱাবাৰ সেইটো শাস্তি জহতে ইনভেতৰ ললো, কাণত ধৰিছো মই এইবাই এদিন নে দুদিন ৰাতি শুবৈ নোৱাৰিলো।
তাকে হে, হয় অহ এইবোৰ বৰ কষ্ট হয়, কাৰেণ্টডাল তেনেকুৱা হল ভল্টেজ নাইকিয়া হলে। বহুত কষ্ট, উম
কিহে শাস্তি ইমান গৰমো হব বেছিকে, আকৌ কাৰেণ্টডালো নাইকিয়া হ'ব।
উম আমাৰ যি হওক ডাঙৰ অকমাণ সজ্য এইয়া সৰু লৰা ছোৱালী চবে সজ্য কৰিব নোৱাৰে নহয়।
থাকিব নোৱাৰি, বিচি থাকিও আমুয়াই।
অ টো মোৰ বি বিচি থাকিলে মানে বিচনী হাতৰ পৰা কেতিয়া পৰিব ঠিকেই নাই।
হেইটোয়ে বেছি থাকিবও নোৱাই। আহে কি মা, কেতিয়া শৰী পৰে ঠিক নাই। বিচনী হাতৰ পৰা ক'ত পৰিবগে ঠিক নাই। আমাৰ লৰা শুব নোৱাৰে ইয়াত, কাৰেন গলে। গৰমৰ পতাপত বেচি থাকিব লাগে, উপায় নাই নিবিছিলেও আকৌ উপায় নাই নহয়, চাটি ফুটি গৰম।
অহ আৰু মানুহ মানে এই, এই পকা ঘৰত বে বেছি গৰম ৱাল বোৰে গমটো টানি ৰাখে যে।
আ অহ
ৰাতি বেছি গৰম হয়।
আঁহ আমাৰ বাৰু ৰাতি ঠাণ্ডা অলপ ৰুমতটো, এইটো ঘৰ বনাই দিয়াৰ পিছত কি